হেল্ল'।
অঁ, এতিয়া শুনিছো কোৱা?
তাৰপাছত, কি আছিলে? কি কথা পাতিছিলোঁ অঁ!
গৰম বন্ধ, গৰম বন্ধ কথা নহয়।
হয়, হয়।
অঁ।
ম
মাতটো শুনিছো, কিন্তু চাগে তুমি অকমান দূৰৰ পা কৈ আছা নেকি?
অ', মই এইটো হেডফোনটো ৰ'বা হেডফোনটোৰ কাৰণে হৈছে। উম, এতিয়া শুনিবি চাগে ভালকে।
অঁ অঁ শুনিছোঁ, আহিলে।
অঁ সেই আৰু শুনা হেৰি গৰম বন্ধত কি অৰুণাচল ফালে ফুৰিব গৈ ভাল লাগে নাই?
হ অৰুণাচল মই গৰমত, গৰমত যোৱা নাই দেই অৰুণাচল ঠাণ্ডা দিনতে গৈছো যিমান বাৰ গৈছো। চাগে, হাঁ হাঁ?
যাবলে ইচ্ছা আছে নাই কৈছো?
অ' মন যায় কিন্তু এই এটা কাৰণে মন নাযায় দেই‌ এ এইটো সময়ত বহুত বেছি মানুহ হয় ন', যতেও দেখিবা অকল অৰুণাচল অৰুণাচল চব ৰিজৰ্ট বিলাক।
বহুত মানুহ হয় ন'? একচুৱেলি অৰুণাচল বুলি কলে, মোৰ মানে যিবিলাক তাত পৰিৱেশটো ন' সেইকেইটা উপভোগ কৰিয়ে বেছি ভাল লাগে ৰিজৰ্ট হওক যিয়ে সেই সেই সেইখিনি বাদ দি মানে। ধৰা, ইমান ধুনীয়া পাহাৰ, গছ গছনি সেইবোৰ ভিউ টো বেলেগ ধুনীয়া চা অঁ ফিলটো বেলেগ লাগে মানে আমাৰ অসমৰ পা যেতিয়া অৰুণাচল সোমাবা তেতিয়াই অকমান বেলেগে লাগে পৰিৱেশ বিলাক, নহয় জানো? হয়নে নাই বাৰু?
তুমি গৈছা
ফুৰিব গ'লে যে মই সেফালে যাওঁ। এইফালে গৈছো, মই গৈছো এইফালে এই চাইদে যোনফালে হলো মানে‌, কি কয়
অঁ উম
তে গৈ কিনে মানে সেইবোৰ ৰিৰ্জতবোৰ আছে, ৰিৰ্জট বোৰ যে সেইবোৰত গৈছো, কিন্তু লং জাৰ্ণি হ'লে আৰু ভাল লাগে। এতিয়া বাইকত গলে মানে ত' এটো অঁ পাহাৰ বগাবলে
কি হ?
সেই ফিলটো ললে পগলা হবা
উম উম উম, কিম কিম কিমান দূৰলেকে গৈছা তাতে?
ইমান বেছি দূৰ যোৱা নাই, কিন্তু এইফালেতো দঙ ভেলী চাইডে গৈছিলো ন', তেতিয়াতো আমি চাইনা দঙ ভেলী গৈছিলো ন' এতিয়া দঙ ভেলী গৈছিলো যে তাত মানে আমাৰ, ৰ্ফাষ্ট ভিলেজ ইণ্ডিয়া বুলি জাগা এটা আছে।
অঁ বুজিছো হুম
কিবিঠো, কাবো কিবিঠো বুলি আছে জেগা।
অঁ কিবিটো, প্ৰথম মানে অঁ, তাৰ বিশেষত্বটো কি মানে, প্ৰথম উম মানে নৰ্থ ইষ্টৰ বেলিটো প্ৰথম তাত তাতেই দেখে ন সোনকালে ৰাতিপুৱাই সেইটো মানে ইষ্টাৰ্ণ নৰ্থ পইণ্ট, নহয় জানোঁ।
উম
এটা নৰ্থ পইণ্ট আৰু তাৰ চাইডতে আৰু এটা দিয়া আছে সেইটো পাহো ইণ্ডিয়াৰ মানে প্ৰথম গাঁওখন, এটা জেগা গলোঁ, তাত কাহো
অ কাহো অ
মোৰ ফটো আছে,
কে, অকমান ওচৰলে আহি লোৱা নেকি
কেলে শুনি পোৱা নাই।
অ ঊম
কেলে মই হেৰিক কৈ আছো হেডফোনত
অ এতিয়া এতিয়া, এতিয়াতো আছে বাও শুনিছোঁ। মাজতে মাতটো অকমান, হয় শুনিছোঁ।
সেই জেগাত গৈ কিনে মানে ফটো মাৰিলোঁ, তাৰপিছত। যেতিয়া বগালো পাহাৰ কেইটা মানে, নদীৰ কাষে কাষে- পাহাৰ বগাই বগাই, নদীখন মানে নদী এৰিয়ে নিদিয়ে মানে। প্ৰতিটো পাহাৰ কিনাই কিনাই নদী আছে। আমি অ তাতকৈ অনুষ্ঠিত, মেইন জেগাত মানে হেৰি আছে। কি বুলি কয় এটা পাইন গছ বুলি কিনে।
উম
ভাল মানে ধুনীয়া তুমিটো পাইন গছ দেখিছা, ঠাই ভাল আছে বোলে। তেনেকুৱা গছবোৰ আছে মানে, বৰ ধুনীয়া লাগে। তাৰপিছত তাত আহি কিনে অলপ পালা আহি কিনে, আহি কিনে জংঘুলী পালোঁহি। জংঘুলীনে
অ
হেৰি পাহাৰ বগালো আমি, ৰাতি তিনটা বজাত উঠিলোঁ। চাৰিটা বজাৰ পৰা পাহাৰ বগালোঁ। প্ৰথম ভিডিঅ'টো চাবলে আমি, দুই ঘণ্টামান কথা, মানে দুই ঘণ্টামান পাহাৰ বগালো
অ ভালেই,
বহুত কষ্ট খালোঁ দেই, পাহাৰ বগোৱা। তাৰ কাৰণে প্ৰেক্টিছ লাগিব। মাথা বেয়া কৰি দিয়ে।
তাকে,
উম মানুহৰ মনত যদি মানে হেঁপাহ আৰু কিবা এটা মন যোৱা বস্তু চাবলে আমি সেইটোয়ে চাই আছিলো ন
উম
সেইকাৰণে আমি ওপৰত উঠিব পাৰিম আগলৈ। আৰু নোৱাৰিলোঁহেতেন, মোৰ লগৰ দুজনমান ত একদম ৰ খিদিলে, সিহঁতি মানে আ আজি খানা খাই লোৱা গমেই হৈ গ'ল গে
উ হুহু উম।
তাত গৈ আও শুবি আও দেখিম আৰু
পিছে দেখিলানে নাই উ উহু?
এক্সুৱেলি আমি তাত সঁচা কথাটো মানে এনেকুৱা আৰু। তাত গোটেই সোপাই ভিদিঅটো দেখিব বুলি তাত থৈ আহিছিলোঁ কিন্তু তাত কাহিনীটো অলপ বেলেগ।
মানে?
মানে তুমি যে পাহাৰ দুটাৰ মাজদিকি বেলিটো ওলাব বুলি দেখি চা চাব লৈছা ন, প্ৰথম বেলিটো ৰং তা আমি ওলাও কিন্তু আমি তাৰ পৰা আমি পাহাৰে আমাক ঢাকিয়ে থৈ আক ন পাহাৰত। তাৰ ওপৰত দেখিলোঁ যে আৰু ডাঙৰ ডাঙৰ পাহাৰ আছে। ন, ইমান ওপৰলে কেনেকৈ যাওঁ
অঁ।
আমি ৰিফ্লেকশনটো দেখো এ ওখ পাহাৰটোত মানে। এ একেবাৰে ওপৰৰ পাহাৰটোত বগাবলে কিমান টাইম লাগিব ঠিক নাই মানে। এ ৰিফ্লেকচনটোহে দেখা পাই মানে। মানে পাহাৰ এটাৰ উপৰত যিগত মানে একদম ৰঙা ৰঙাকে জ্বলিব মানে
ত হা, আহ তুম তোমালোকে মানে এটা পাহাৰ পুৰাটো বগালা ন তেতিয়া বগোৱাৰ পিছতে আৰু এটা পাহাৰ ওলাবা
সৰু সৰু পাহাৰ মানে অ সেনেকুৱাই মানে এটা মানে প্লেন জেগা এটা আছে আকৌ প্ৰথম এটা পাহাৰ বগালো ত
অ।
এটা ধুনীয়া প্লেন জেগা এটা আছে, বৰ ধুনীয়া হেৰী আছে। কিবা বন আছে একদম হালধীয়া নিচিনা বন আছে মানে।
অ।
একদম প্লেন জেগাটো। তাৰ প তাৰ পৰা আৰু ওপৰলে বগাব লাগে আৰু
অ, নহয়, নহয় নহয় মালভূমিৰ নিচিনা বস্ত
অ মালভূমিৰ নিচিনা অ।
অঁ।
তাৰ পাছত সেইটো পাহাৰ বগাইও আৰু আৰু এটা ওপৰত পাই পাছত সেইটো বগাব লাগে। আমিটো যামেই মানে
তেনেকুৱা উহুম।
উম গলে যাবা আৰু।
হুহুহু উম চাও আকৌ।
যদি সময় সুবিধা মিলে নিশ্চয় যাম কেলে নাযাম নু। উম।
আৰু কোৱা?
আৰু ক'ম মানে কি ক'ম বাৰু? অলপমান আছিলে কথা ক'বলে। আহ তাকে এতিয়া কওঁ নে নকওঁ নে বুলি ভাবিছো আৰু।
কি কৰি ভাল পোৱা সেইটো কোৱাচোন?
কি কৰি ভাল পাওঁ?
ফুৰ্টি কৰি
অ', ফূৰ্তি কৰি থাকিতো চবেই ভাল পায় ন? মানুহৰ এইটো হেৰিয়ে হয়। স্বভাৱে হয় ন, মানুহে সুখত থাকি বা ফূুৰ্তিত থাকি ভাল পায় ন? এতিয়া যদি তোমাৰ উম, বহুতে কিন্তু ফিল কৰিব নোৱাৰে দেই, হেপিনেচটো। উম। বাকী এতিয়া আকৌ পঢ়া কথালৈ আহিব লাগে। এইবোৰ ফুৰা কথাটো বহুত হ'ল নহয় জানো? উম, একদম পঢ়া এক্সাম হ'ব বুলি কৈছিলা ন? ত' এতিয়া অ', প্ৰিপেয়াৰ আগতিয়া কৰি থাকা আকৌ। যদিও তোমাৰ এডভাৰটাইজমেন্ট ওলোৱা নাই কৰি থাকিবতো পাৰা।
পাৰো বাৰু, কিন্তু জীৱন জীৱন জীৱনে কিছুমান ৰূপ দেখাইছে ন? সংগ্ৰাম আছে অলপ নিজৰ।
হে'।
এটা টাৰ্গেট আছে, কিন্তু সেই টাৰ্গেটটো কাৰণেটো আমি বেলেগ বেলেগ কাম বোৰ থাকি যায় ন? বেলেগ কাম বোৰ আমি কৰি থাকো যে। জীৱনৰ কামবোৰ, সেইটো সেইটো। সেইখিনি পৰা মানে আমি অলপমান আতৰিব লাগিব মানুহবোৰ, তেতিয়াহে টাৰ্গেট বোৰ পুৰ কৰিব পৰা যায় অ'।
উম, হু, হু, হুম। আমি এতিয়া যিটো সময়ত আছো যিটো বয়সত আছো। ক'ব গ'লে বহুত মানে কঠিন এইখিনিয়ে সময় মানে, হয়।
তাকে, সেইখিনি সময় মানে কি কৰিম কি নকৰিম হৈ যাওঁ ন। এতিয়া যদি এইটো বস্তু কে যদি টাৰ্গেট লৈ লওঁ মই যদি ছমাহৰ বা এবছৰৰ কাৰণে, সেইটো বস্তু যদি নাপ পাওঁ, কিমান বেয়া লাগিব কিমান সময় গুচি যাব নিচিনা অনুভৱ হয় মানে।
কেনেকুৱা হয়, কিন্তু লাগ অ' লাগিব, কিন্তু লাগিলে হ'লে তুমি কষ্ট নকৰিলে সেইখিনি সময় এনেই যাব। তোমাৰ তেতিয়া ফিল নহ'ব, কিন্তু যদি তুমি একে অ' একেৰাহে যদি লাগি থাকা ন তাৰ পিছত ন পোৱা, তেতিয়া সেনেকুৱা হয়।
কিন্তু বহুত বেছি দুখ লাগে মানুহ জনলৈ, মনটো ভাগি যায় তেনেকুৱা হ'লে। ইমান কষ্ট কৰি নাপালোঁ নেকি, চাগে বেলেগ কামত মন দিয়া হেঁতেন বেলেগ ভালকৈ চাষ্ট ত
হয়, হয়, হয়, হয়। কিয় নহয়নো।
কিন্তু আজি অত দিনেতো এনেকেতো ৱেষ্ট কৰি আছোঁ।
হয়।
ভালকে মেইনলি আমি কিবা এটা পাবলে হ'লে বহুত বেছি চেক্ৰিফাইচ কৰিব লাগিব খালি।
অঁ' মানে পাম বুলি এনেই লো আনক- অঁ' আনক দেখি মানে পাম বুলি ভাবি নহয়, মানে একেবাৰে নিজে মনে প্ৰাণে বিচাৰিব লাগিব। তেতিয়াহে পোৱা যায়, সেইটোয়ে হয়, উম।
এতিয়া মানুহ ইমানে মানুহে মানে এনেই থাকিলে নহব মানে। চবতে কম্পিটিশ্যন ন, কিন্তু তাৰ ভিতৰতে এতিয়া চবেইটো কষ্ট কৰি আছে। তাতকে তুমি দুগুণ বেছি কষ্ট কৰিব লাগিব। তেতিয়া-
উম, হয় তাকেতো, তাকে তাকে আৰু।
অঁ কিমান সময় হল? অঁ এতিয়া হ'বগে আৰু লাহেকে। হেৰি- ৰাখিম বাৰু অঁ।
হেঁ হেঁ ঠিক আছে বাৰু বাই বাই।
হাঁ? অঁ বাই বাই কবা ৰ'বা, বাই বাই কবা ৰ'বা।
হাঁহিছা কেলে?
নহয় আৰু কিবা কবা নে কি সেইটো কৈছো ক। বাই বাই ক'বা ৰবা বুলি কৈছা যে।
অঁ আৰু কবলেতো নাই তেনেকে, অঁ। বাৰু নহলে। ঠিক আছে, আকৌ কেতিয়াবা কথা পাতিম।
অঁ টাইম হ'লে মই গধূলি ফোন কৰিব পাৰোঁ দেই। এক মিনিট ৰবা- টাইম হ'লে গধূলি ফোন কৰিব পাৰো দেই, এই মেথছৰ কথাটো মই কৈছিলো যে এদিন কুৱেশন পেপাৰ-
অঁ'
কুৱেশ্যন পেপাৰৰ কথা কৈছিলো।